নমস্কাৰ অহ তুমি শুনি আছা নে নাই অ
অহ আছোঁ আছোঁ
কি খবৰ তোমাৰ
অহ আছোঁ দিয়া তোমাৰ ভাল নে উ
মই আছোঁ দিয়া ভালে আছোঁ তোমাৰতো কোনো খবৰে নাই মই খবৰ নললেতো তুমিও খবৰ নোলোৱেই আৰু
মই মানে‌ আছিলো মানে নিজৰ মানে উম ব্যস্ততা আছিলে আৰু কৰ্মত কিছুমান এই ব্যস্ত‌ মাজেৰে গৈছে আজি মানে এদিন
হয় নেকি কি কি কৰিলা অলপ তাৰ সমস্যা নেকি তোমাৰ
অহ ৰবা ৰবা মই অলপ ভাল ঠাইত গৈ আছোঁ
উম উম উম আজিকালি আৰু মানুহ বিলাকো বৰ একেবাৰে স্বাৰ্থপৰ হৈ পৰিছে আৰু মানে একো কাম নহলে আৰু চবে চবকে পাহৰিয়ে যায় আৰু মানে কাম থাকিলেহে ফোন কৰে আৰু তুমিও সেনেকুৱাই দিয়া আৰু ন তুমি আৰু বিশ্ৰাম কৰা টাইমত জিৰণি লোৱা টাইমত পিছত আৰু টাইম সময়টো পাছ কৰিব কাৰণে মোক ফোন কৰা নেকি
অহ সেইটো নহয় বাৰু আজি মানে বহুত মানে ব্যস্ততাৰ মাজেৰে গ'ল দিনটো মানে আজি অলপ ওলাই গলো মানে কিবা কিবি বজাৰ আছিলে বজাৰ কৰিলোঁ অলপ মানে গুৱাহা টী ফালে ওলাই গলো অলপ বজাৰ ফালে অলপ ঘৰৰ বজাৰ কৰিলোঁ
উম উম উম
বাকী বতৰ কেনেকুৱা তোমালোকৰ ফালে
বতৰ তোমাৰ অলপ ডাৱৰীয়া হৈছে আৰু বৰষুণ আহিব যেন পাইছোঁ আহিব আহিবই আৰু আগজানী দিছে আৰু বতৰে বৰষুণ আহিব বুলি মানে ডাঙৰকে আহিব দিয়া
অহ আমাৰ গুৱাহাটী গুৱাহাটীত মানে বৰষুণ দিছেই দিয়া এই বৰষুণ কি ক'বা আৰু এই কেইদিন বৰষুণেই দি আছে চব ফালে পানী হৈ গৈছে মানে
অহ' হয় দিয়া বুলিলে‌ তোমাক
বৰষুণ মানে কি বেছি দিলেও বেয়া তাৰ মানে অহ' বেছি দিলেও এ বহুত মানে ঠাইতে পানী হৈ গৈছে গুৱাহাটীৰ মানে ওলাব ওলাব মানে অসুবিধা হৈছে আৰু
উম উম উম উম উম উম উম তো মই মানে আজি সেই কৰিলোঁ ৰবা তোমাৰ মইতো আৰু আজিকালি অলপ মানে তোমাৰ সেই কৰিছো ৰ'বা ছ'চিয়েল বা সামাজিক মাধ্যমত অলপ মানে কিবা কিবি কন্টেন দিওঁ আৰু মানে তোমাৰ
অ'হ মানে ইনফ্লুয়েছাৰ কথা কৈছা
উম অলপমান মানে সেনেকুৱা হ'ব চেষ্টা কৰিছোঁ ৰ'বা বহুত ভাল লাইন হয় এইটো মানে এইটো দিশ
অহ' ভাল হয় ভাল হয় বহুত ভাল হয়।
উম এই ইনফ্লেঞ্চচাৰ মানে আজিকালি তো আজিকালিতো চব সকলো মানুহ বিলাকে ইনফ্লুৱেঞ্চাচাৰকে ফলো' কৰে ন
হয় হয়। আৰু মানে কি তুমিতো ইনফ্লুয়েঞ্চৱচাৰৰ হলেই নহব তুমি ভাল ভাল বাৰ্তা দিব লাগিব সমাজত শুদ্ধ বাৰ্তা দিব লাগিব তেনেকুৱা আৰু আৰু মানে যাতে আৰু তোমাৰ পৰা মানে কিছুমানে যাতে শিকিব পাৰে সমাজৰ ভাল কামৰ কাৰণে কিছুমান ভাল ভাল বাৰ্তা প্ৰেৰণ কৰিব লাগিব আৰু
হয় হয় মই একচলি মই মানে আচলতে হেই কৰিম তোমাৰ এই যিবোৰ তোমাৰ মই আজি মানে এটা ভিডিঅ' এটা কৰিলো ৰবা এ তোমাৰ চ সামাজিক মাধ্যমত দিবৰ কাৰণে এটা তোমাৰ এইটো কি কয় এইটো এ এই এডভাটাইজ টাইপৰ আৰু
অ'
সেনেকুৱা সেনেকুৱা এটা বনালো তোমাৰ আহ হে কৰিলো বিয়ে সেই এই কি কয় এইটো অ' সেই এটা বনালো ৰবা সেনেকুৱা ভিডিঅ' এটা বনালো অ' আজি কৰিলো অ' আজিহে ফিলাপ খডিটো বনাই মিলি একদম ইডিত কৰোঁতেই মই সেনেকৈয়ে সময় গ'ল ৰাতিটো পুৱাৰ পৰা সেইটোতে লাগি আছো তাৰপিছত আৰু সেইবোৰ কৰি মেলি পিলাই তোমাৰ এ গোটেইখিনি কমপ্লিট কৰিলো আৰু মই মানে সেনেকুৱা ভিডিঅ দিম বুলি ভাবিছো মানে ধৰা মানে ধৰা একোত একোত তেনে পুৱা মানে ধৰা সেনেকুৱা ধৰণৰ একো ধৰা সেনেকুৱা ইনফৰৰ্মেশ্যন মই নিদো ধৰা মানে ধৰা ডিম্পু বৰুৱা হাতৰ নিচিনা মই ইমানে নবনাও ভিডিঅ বুইছা মই মানে ধৰা তোমাৰ ছালৰ বস্ত ছালৰ যিখিনি
বা কাপোৰৰ যিখিনি আমি কাপোৰ উম বা যিবোৰ মেক মেকআপৰ ভিডিঅ' বস্তু থাকে সেইবোৰৰ ভিডিঅ' মোক
অ তুমি মানে ঘৰতে কৰিছা আৰু মানে বাহিৰত যোৱা মানে সেনেকুৱা কৰা নাই আৰু বাহিৰৰ বস্ বস্তুবোৰ দেখুওৱা নাই মানে ঘৰৰ ভিতৰতে আৰু যিখিনি অ ঠিক ঠিকে আছে বাৰু সেইটোও ভালে হয় দিয়াচোন
মই মানে ব্লগাৰ নহওঁ আৰু ব্লগাৰ নহয় আৰু বুইছা এ সেনেকুৱা আৰু মই মই মানে ব্লগাৰো হ'ব নোৱাৰো মানে মই ইমান কেমেৰাৰ আগত মানে ইমান এটা কথা ক'বৰ কাৰণে ইমান এটা মানে
নাই নাই পাৰিবা পাৰিবা এইটো চেষ্টা কৰিব যেতিয়া এদিন পাক কৰিবা নহয় আহি যাব সেটো এনে চেষ্টা কৰি চাবা তুমি পাৰিবা একো টান নহয় অৱশ্যে কিন্তু সেইবোৰ কৰি তুমি মানে একো লাজ কৰি থাকিব নালাগিব কাকো লাজ বা ভয় মানে সামাজিক মাধ্যমত আহিব কি ক'ব পাম কেনেকুৱাব লাগিব কোনে কি কমেন্ট কৰিব ম এই বেলেগৰ কথা ভাবি তাৰ মানে তুমি কামটো কৰিব নোৱাৰা বেলেগে কি কব তুমি নিজৰটো নিজে কৰি যাব লাগিব এতিয়া চমাচোন সামাজিক মাধ্যমটো ভাল বেয়া থাক কে ন কিছুমানে ভাল কলে বেয়াও ক'ব কিমানক উত্তৰ দিবা তুমি সেইয়া তুমি নিজৰ তোৰ মানে তুমি নিজে গম পাবা নহয় নিজে মই কৰিছো ভাল বাৰ্তা দিছো এখন ভাল কাম কৰিছো তেতিয়াও টো মানে কি হব এ এইটো মানে কি আৰু পাৰিবা আৰু নিজে যদি তুমি উম মানে আত্মবিশ্বাসটো লাগিব দিয়াচোন
উম হয় হয়। হয় উম মানে তোমাৰ অ মই হে কৰিছো। এইটো এ কি কয় সেনেকুৱা ভিডিঅ' এটা সেনেকুৱা সেইটো দিশত যাম বুলি অলপ- ভাবিছো ৰবাচোন কি বা হয় চাও কিমান দূৰলৈ সফল হব পাৰা।
হয় হয় অ নিশ্চয় নিশ্চয় আৰু মান এইটো-
কেক বনোৱা বেকাৰী এইবোৰ তুমি ইমান- ধুনীয়া ধুনীয়া বস্তু বনাই তুমি সেইবোৰ ভিডিঅ' থোৱেদি তুমি দেখাব পাৰা কিন্তু সাজিক মাধ্যম- ধ্যমত ভাল মানে তুমি পাবা কিন্তু দেই।
অ, পাৰো অৱশ্যে তু ভাবিছো এনেই মইটা আছেই মোৰ এ মানে ইনছ- ইষ্টাগ্ৰাম বুলি কয় যে তাত আছে এটা একাউণ্ট এটা আছে বাৰু। দি থাকো বাৰু মাজে মাজে- কিন্তু বেছি তেনেকৈ কৰা নাই বাৰু কৰিব লাগিব ৰব ভাবিছো। ৰবা মই এই কথাটো।
উম উম।
কৰিব লাগিব ৰব বনালো যোৱাকালিও বনালো দিয়া।
উ তোমাৰ মানে সেইটো বেকাৰীটো চলি আছে নাই অ সেইটো?
কি কলা?
অ, তুমি যে কেকৰ যে এইখন ঘৰতে যে সৰু সুৰাকৈ চলাই আছ- চা তুমি ভালদৰে চলাই চলাব পাৰিম উম-
অ চলাই আছো বাৰু মানে যোৱাকালিও বনালো বাৰু।
উম উম। ভালে দিয়া মোকো খুৱাবাচোন মোকো খুৱাবাচোন তুমি কেক বনাই পিনে। তোমাৰ হাতৰ বস্তু মোৰ খাব মন যায় টেষ্ট-
অঁ উম। খোৱাম বাৰু খোৱাম বাৰু মই মানে তোমাক পঠাই দিম দিয়া। আৰু মানে কালি যোৱা কালি- ও বনালো যোৱাকালি এটা জন্মদিনৰ বনালো আৰু এটা বিবাহ বাৰ্ষিকৰ বনালো। তেনেকৈ দুটা বনালো এনে বনাই থাকো বাৰু বিছ- বিস্কুটো বনাই থাকো মানে কি নিজে বনাই- নাই ভাল লাগে আৰু এইবোৰ দোকানত মানে- কিনাতকৈ ন!
ঘৰত বনোৱাই ভাল জানা! দোকানত যে কিমান কি ধৰণৰ বস্তু কেমিকেল দিয়ে মানে তুমি এইবোৰ মানে বস্তু- খাব নালাগে দেই, মানে ভয়ে হৈছে আৰু বাহিৰ বস্তু খাব লে আজিকালি।
আৰু মানে কি, অ হয় দিয়া আৰু মানে- কি কিমান কি, বহুত মানে ভয় লাগে আৰু মাই- কেক মইতো আজিকালি বেছিভাগ আটাৰে কেক বনাওঁ। মানে ময়দাটো মানে বেছি খাব নালাগে গম পাইছানে? ময়দাৰ পৰাও বহুত মানে বেমাৰ হয়।
অ', মানে কয়ে যে কয় উম- অ', আৰু কৈয়ে দেখোন যে বগা তিনিটা বস্তুৱে মানে বহুত মানে বেছি মানে তোমাৰ ডেইঞ্জাৰ বুলি যে- কয়, সেইটো হৈছে তোমাৰ চেনী, অ ময়- দা আৰু নিমখ।
উম, হয় হয়। উম, সেইটোৱে আৰু। কিন- আটাৰ কেকো ভাল লাগে। তুমি গমেই নাপাবা মানে আটাৰে হয় নে ময়দাৰে হয়! যদি ভালকৈ বনোৱা আৰু- মইতো আজিকালি ময়দাটো মানে বহুত এৰায়ে চলোঁ মানে, ভাল নালাগে। বেয়াও হয়, মইও খাব ভাল নাপাওঁ।
উম, উম। অ' পাৰি পৰালৈকেতো খাবই নালাগে।
উম, বিশেষকেতো মানে সৰু ল'ৰা-ছোৱালীক মানে দিব নালাগে আৰু পেটৰ অসুখ হব পাৰে তেওঁলোকৰ, তেনেকুৱা।
উম, উম, উম, মানে তোমাৰ সেই আৰু মানে মই এতিয়া মানে মোৰ একোৰে ইচ্ছা নাই ৰ'বা, ইনফ্লুয়েঞ্চাৰৰে সপোন দেখি আছো ৰ'বা।
অ'।
বহুতখিনি ধৰা অলপ পইচাও, অলপ পইচাৰো দৰকাৰ হয় ৰ'বা। বহুত বহুত বস্তু আনিব লাগে ন। ধৰা, তোমাৰ এতিয়া ভাল পোহৰ দিব লাগিব স্পষ্ট ভিডিঅ' বা ভাল তোমাৰ অডিঅ' দিব লাগিব। সহজ কথা, কথা কোৱাটো মানে খুব দৰকাৰ আৰু তোমাৰ তোমাৰ কনটেণ্ট সমূহ মানে পুৰা তথ্যসমৃদ্ধ হ'ব লাগিব ভাল আৰু তোমাৰ উপযোগী হ'ব লাগে আৰু। এই বহুত মাথা মাৰিব লাগে জানা! ৰাতিপু মাথা মাৰিছোঁ। কেনেকে ক'ম!
কষ্ট হয় ন, কষ্টতো আছে বাৰু। ত' মানে বেছিভাগ মানে সৌন্দৰ্যটোৰ ওপৰত বেছি মানে গুৰুত্ব দিছে ন, সৌন্দৰ্য বা ফেশ্বন যোনটো কওঁ আমি। সেইটো বস্তুৰ ওপৰত বেছি মানে গুৰুত্ব দিছে। তুম ঠিকে আছে বাৰু, তুমি যিটো বিষয়ত ভালপোৱা এইটোতে বনোৱা বাৰু। যোনটো বিষয়ত তোমাৰ মানে জ্ঞান আছে।
উম, উম।
ইত্যান্ত' পিছত পিছত সেইও ব্লগ ব্ল'গাৰো হ'ব পাৰিবা লাহে লাহে চেষ্টা কৰিবা, পাৰিবা। কিয় নোৱাৰিবা!
অ' কিয় নোৱাৰিম আৰু চেষ্টা কৰিলেতো আৰু ন-নোৱাৰা বস্তু একো নাই ন! চেষ্টাটো কৰিব লাগে আৰু।
সেই আৰু দিয়া, ভাবিছো দিয়া। চাওঁ বাৰু, সফল হ'লে আৰু ভগৱানে আশীৰ্বাদ কৰিলে আৰু পাৰিম আৰু ন!
উম। সেইটোৱে সেইটোৱে।
উম। বাকী তুমি চুলিত কি চেম্পু ইউজ কৰানো, ব্যৱহাৰ কৰা পিছে?
মই চুলিখিনিত টেচেমি বুলি কয় যে সেইটোৱে ব্যৱহাৰ কৰোঁ মানে। কৰি আছো মানে বহুত আগৰ পৰাই কৰিছোঁ এইটো।
অ তোমাৰ চুলি সৰে নেকি চুলি সৰাৰ সমস্যা আছে নেকি?
সৰে বাৰু নসৰা নহয় মাজে মাজে কিন্তু ঘৰুৱা যত্ন লওঁ বাৰু অলপ চলপ এনে যত্ন লৈ থাকোঁ। মানে ধৰা মই এল'ভেৰা জেলে ঘহিলো বা জবা ফুলৰ মানে যিটো মানে জবা ফুলটো মানে যিটো পাতটোৰ ৰস মানে জবা ফুলৰ হেৰিতো ঘহিলোঁ এটা যে বিজল টাইপৰ ওলাই যে চুলি খিনি বঢ়িয়া মানে জিলিকি দিয়ে অ জিলিকি উঠে আৰু মানে চাইন দিয়ে উ আৰু মানে যোনটো তুমি পিয়াজৰ ৰসটো লগাব লাগে পিয়াজৰ ৰস চুলিত লগাব লাগে সেইটো পিয়জৰ ৰস লগালে গুৰি বোৰ মজবুত হয় আৰু মানে ভাল হয় আৰু ছালটো ধুনীয়া মানে চাইন দিয়ে ভাল হয় আৰু।
অঁ এইটো মানে বহুত ডাঙৰ সমস্যা। নিশ্চয় হৈছে এতিয়া মানে একেবাৰে মানে বহুতো আজিকালি শ্বুটিং কৰা হৈছে এই যে- পংকজ পাঠক যে আছে।
উম হয় হয়।
পংকজ পাঠকে তোমাৰ সেই কৰে এটা তোমাৰ ঔষধ উলিয়াইছে ৰবা সেইটো মানে- যিবিলাকৰ চুলি মানে নাই সেইবিলাকৰ চুলি মাথাত মানে ওপৰতটো লগাই দিয়ে মূৰত বাপৰে তুমি কি কবা একদম মানে হুবহু প্ৰমাণ পাইছো অ, কিমান
মানে এইবোৰ ভয়ো লাগে, কিবা কিবা ক্ষতি কৰিব পাৰে নেকি?
নাই নাই, কিছুমান কিমান ডাঙৰ ডাঙৰ অপাৰচন কৰি আহে ন হেয়াৰ ট্ৰাঞ্চপ্লেন্ত বুলি যিটো কয়, সেইটো কৰি অহাৰ পিছতটো কিমান চুলি সৰিছে। মোৰ লগৰ এজনী তেনেকে পংকজ পাঠকৰ এইটো ঔষধটো লৈছে, এতিয়া মানে ভাল পাইছে আৰু বহুত। চুলি আহিছে জানা বহুত ভাল কাম কৰি আছে তেখেতে কিন্তু, উম।